শুনিছা
অঁ তুমি শুনা নাছিলা নি মই হেলল' হেল্ল' কৈ আছিলোঁ
নালাগে কৰা কোৱা এতিয়া আহি শুনিছিলো এতিয়া আৌ নাই শুনা হেল্ল' অ শুনিছা নাই অ এয়া মই বহি আছো অ অ অ কোৱা মই বহি আছো ত এয়া আৰু খবৰ খাতি কোৱা আহ তোমাৰ খবৰ খাতি কোৱা
খবৰ খাতি ভালেই তোমাৰ
ভাল ভাল ভাল কিবা ব্যস্ত আছা নি কিবা কামত
ব্যস্ত আছিলো প্ৰাই এই আলহীছিলে চাহ তাহ খোৱা হয় বাচন চাচন ধুই ধুই আছিলো
অ মোৰো আলহী আহিছে আজি।
অ, হয় নেকি দৈনন্দি জীৱ জীৱনত ব্যস্ত
ব্যস্ততা থাকিবই আৰু ন,
তাকে তাকে দিনটো আজি সে ৰাতিপুৱা সুত উঠিলো, শুই উঠি মেলি তোমাৰ আজি শুবাৰ নহয় আকৌ।
আহ
তাকি সোমবাৰে শুই উঠি মেলি ুি চুন্দি চাফা কৰিলো, চাফা কৰি মেলি পূজা চজা
অ, শিৱৰ পানী ঢালা তাৰমানে হেল্ল' হেল্ল' হেল্ল' হেল্ল'
হেল্ল' মই শুনি আছো।
তুমি শুনিছা আ, কোৱা আকৌ তেতিয়াহ'লে কিবা মই নাই শুনা নহয় মাত নাই পোৱা তোমাৰ। কিবা কৈছা যদি মই নাই